হেল্ল'।
হেল্ল'।
শুনিছা নাই?
যেন মই এনেকুৱাই হয় ছা।
শুনিছোঁ, শুনিছোঁ কি কৰি আছে?
অ', এয়া আছোঁ হেল্ল'।
অ', কি।
ভাত খাই আছোঁ শুনিছোঁ।
ভাত খাই আছে?
এতিয়াহে শুনিছোঁ বহুত নেত ছিল্লৌ।
অ', কিহেৰে খাইছে?
কি কৰিছ?
এয়া চাউল বাচি আছোঁ।
চোৱা খেদি হ'ল?
চোৱা খেদি হ'ল, গধূলিলে সকাম আছে, বৈয়ে চাউল কেইটা জাৰি দিছে মই তাকে। বিনয় গুটিত ঢেৰ আছে তাকে বছিছোঁ।
কি সকাম পাতিছে?
এ, ককা ভাগৰ সেই তিথি।
অ'। অ', তাকে বতৰ কালি ইমান ধুনীয়া আজি দেখিছে না। কেনেকুৱা।
অ', তাকে কৈ আছোঁ, কালি বোলো সেই ইমান ধুনীয়াকে ৰ'দতটো দিলে আজি চোৱা খেদিবলৈ বতৰটো দিছে এয়া।
আজি আমই কালি বাৰু অলপ ধুলো আজি অ'।
হ'ল নে?
উম।
ৰ'দ দিয়া দেখি কাপোৰ কেইটা উলিয়ালে তাৰ পৰা বৰষুণ আহিলে নহয়।
অ'। মইও উলিয়াই হৈছিলেহে অকমান গৰম হৈছিলেহে আৰু বৰষুণ আহিলে আৰু।
ভাত ৰাতিপুৱা ভাত নে দুপৰীয়া ভাত?
এ, দুপৰীয়া ভাত ৰাতিপুৱা ভাত আৰু এতিয়া খাবলৈ থাকে নি।
অ', সেটো কিহে খাইছে?
শুনিছ নে?
মই শুনি আছোঁ, আপুনি শুনিছা নে?
অ', এতিয়া শুনিছোঁ।
ভাতক কিহে খাইছে?
হা।
ৰাতিপুৱা খালোঁ দুপৰীয়া নাই খোৱা, দুপৰীয়া ইটো সিটো কৰি আছোঁ।
বনাইছেনে নাই?
হ'ল। মাই বনাই আছে নেকি।
অ', আমি খালোঁ খাইছোঁ আৰু।
খুৱাও দেৰি বাৰু। ৰাতিপুৱা ভাত খোৱাও দেৰি কি নহয় আকৌ ভাগিছা চাৰে নটাত হে।
অ'।
আকৌ সেৰিটোকে খেদি মেলি আজ
উম, মই বাচন চাচন ধুই আ ধুই এতিয়া আকৌ বৰ্তাক খুৱাবই লাগিব যে।
অ'।
সেইকাৰণে বাচন সোপা ধুই মেলি। অম, ভাল হৈছে আৰু বনাই ধৰি দ খুৱাই পেলাই। লাই লৈছো। তাৰপৰা অলপ দেৰি পিছত আকৌ বেজি দিব লাগিব যে, সেইকাৰণে খুৱ মেলি লৈছো।
অ, বেজি কেইটা দিলে এতিয়ালৈকে?
চাৰিটা হৈছে আৰু ছটা আছে।
অ, তাক কালি বটিয় মান লগাবলৈ গৈছিলে। আপুনি
গলো নহয় ইহঁত কি হ'ল আৰু মোৰ মাত লগালে মই নাছিলো। সিহঁত সেৰি গুচি গৈছিলে। আকৌ মই দৈ, দৈ গলো শুনিলো নদী তাত আছো বুলি তাৰপা ল'ৰা ক চ, নহয় নদী পাৰখানাৰ ঘৰ সব পালেগে তাৰ পৰা সি মটৰ চাইকেল লৈ পেলাই মোক লগ গৈ পেলাই সেইখিনিত থৈ আহিছেগে।
অ, আপুনি ক'ৰবালৈ গৈছিলে?
বজাহালে গৈছিলো কালি। ইটো বজাৰত হালধি এ, ইটো বজাৰত হালধি আনিছিলো নহয়। হালধি খিনি হ'ল বেয়া, সেই ভাজিলে একদম টেক, টেককে ৰঙা হৈ পৰে আৰু তাৰ পৰা উ, যদি দি পানী, চেনি দি গুৰি হাল দি অ, পানী, চানী দি জোল বনাই তেতিয়া তেতিয়া একদম ঢেল-ঢেলকে হৈ পৰে।
অ, কেলে? কিবা ৰং, উ, ৰং মিচ কৰা আছিলে চাগে।
চৌদাখাৰ তৌদাখাৰ মিচ কৰা আছে নেকি।
অ, হ'ব পাৰে তেতিয়া।
অ, তাৰপৰা আকৌ বত্তাক সেইদোৱা খুৱাই লৈ আৰু বেমাৰতকে আৰু বেছিহে হ'ব।
অহ।
সেইকাৰণে কালি গৈ পেলাই দুইটাই ঘূৰাই থৈ আহিছোগে। মানুহটোৱে নলও, নথওঁ নাই কোৱা বাৰু লৈছে।
এই বেয়া যেতিয়া ঘূৰাই দিবই লাগিব ন।
হম।
হেৰি নহয়, কি কয় খাব নোৱাৰিলে আনি পেলাই কি কৰিব। সিদিনা আমাৰ হেৰি, অহ। সেইদিনা আমাৰ সেয়া চাহপাত নিছে, চাহপাতখিনি গটি সেয়া খাব নোৱাৰি গোন্ধ কেঁচেমা, কেঁচেমা।
এতিয়া চাহপাত খিনি এনেই পেলাই থৈ দিছে। এনেই খাব ইমান দাম দি। অ, দুশ টকা কেজি।
উম।
উম।
আৰু এক কেজি হালধি খাওঁতে কিমান দিন লাগিব।
উম, তাকেই আমাৰ এবাৰ কি হয় জানো। স, এই হেৰিয়ৰ মানুহজন ঢুকাই থাকিলে নহয়। হালধি অনা মানুহজন ঢুকাই থাকিলে, সিদিনা হেনো তেহঁতৰ ল'ৰাটোক কলে।
উম।
ল'ৰাটোক ক'লে ল'ৰাটোৱে হেনো একো বুজিয়ে নাপালে নে হেৰি বাবাই বোলে জানো ল'ৰাটোৱে শোন একো বুজিয় নাপালে নে কিয়েই নে, হাঁহি পেলাই গুচি গ'ল হালধিৰ কথা কলো।
উম, সিহঁতৰ হালধি নাখানিলে বুলি কৈছে, মানুহজনীক মই লগ পাইছিলো সুধিছিলো যে এইবাৰ খান্দিবলে থাকিলে বুলি কৈছিলে।
অহ।
তেনেকে কৈছিলে এতিয়া কি হ'ল কব নোৱাৰো বাৰু। তহঁতৰ ঘৰৰ ফালে নাই?
এফালে নাই হেৰি হ'ল এইটো কি কয় এ আছিলে মানুহ এঘৰ, আমাৰ এই কাষৰ ঘৰত। তাৰপৰা সিহঁতে সেই তেতিয়া ফাগুনমহীয়াই খান্দি মেলি সিজাই পেলাই সেই বেচি দিলে।
অহ, সেইটো কথা। তাকেহে অ', এইবোৰ বজাৰৰ হালধি খাব নোৱাৰি দেই।
মানুহৰ ঘৰত হেৰি নহ'লে। এতিয়া আগতে আমাৰ ঘৰতে কয়, যোৱা বছৰৰ পৰা আকৌ ঘৰতো নাই। এই বছৰ আকৌ অকণমান কৰিছেহে। উম, আগতে ঘৰতেই এতিয়া আকৌ নাই নহয়।
উম, তাৰ পৰা আকৌ জিকা আনিলো বজাৰৰ পৰা। তিতা।
লাভ সেইটোৱেই হ'ল তেতিয়া।
সেইটোৱেই হ'ল বত্তা সেই খাবলে নাই বোলো জিকা লৈ যাওঁ। কেজি পটল আনিছো জিকা আনিছো তাৰ পা জিকা তিতা ভাজিলো।
অ', আমাৰ ঘৰো পৰাায় কুন্দুলি এজোপা ইয়াত কুন্দুলি এজোপা আছে। কুন্দুলিজোপা তিনজোপা মান আছে একদম পুৰা ডাল ভৰি ভৰি লাগি আছে তাকে কি হ'ব তিতা পিঠিলি।
ই ৰাম তিনি জোপা তিতা নে?
তিনিও জোপা তিতা।
কুন্দুলি তিতা হোৱাৰ কথা মই আজিহেও শুনিছো আৰু দেই।
তিতা পাইকেলে যা ন সেইখিদিনাখন সেই মই। ইয়াৰ গবা আহোতো ন সেই। তাক অকমান দিনে চেকি চালো মই তিয়া নাপালো তাৰ পৰা ব্তা এজন আহিলে ব্তাজনক খাব বল দিলে তাৰ পৰা চোবাই পেলাই খাই চছে তিতা নহয়।
তাকে কুন্দুলি তিতা কটা ম আজিহে শুনিছোৱা। আজিলকে শুনা নাই
তাকেহে
কিবা দীঘলীয়া বগালে হেনো হেৰি হয় বুলি কয়।
জেং দিয়া গন্ধগ জেঙৰ কিবা জেং দিলেও হেনো তিতা হয় বুলি জ এতিয়া কোৱা শুনো কিন্তু কুন্দুলিৰ কথা নাজানো বাৰু।
সেই সেইবোৰ কুন্দুলিডাল কাটি পেলাই বেলেগ কুন্দুলিডাল ৰুবলৈ কবি।
তাকে হে।
বেলেগ, বেলেগ ঘৰৰ পৰা আনি পেলাই তেনেকে ৰুবলৈ। নহবা তেনেকে আৰু ডাল ভৰি ভৰি লাগি থাকিলেও ল নাই নহয় খাব নোৱাৰিলে।
অ', মই তাকে বাবাক কৈছো মই বোলো সি এইবোৰ কাটি পেলাবি বোলো খাবলৈ নহ'লে এনেই তিতাবোৰ কেই দৰকাৰ।
আহ এনে লাগি থাকিলেও আহ।
কলগছ বোৰ এনে ধৰকহে কৰিছে।
তাকেটো খাব নোৱাৰিলে লাগে কি লাভ।
গৈ আছিলো আঠনি সেই মই বোলো। গৈছিলো বেগ এটা লৈ আম কেইটামান বোলো আনোগে তাৰাপা আম এ নাই গেলা গেলা। ককুপা মন আনিলো তাৰ পৰাা গাখীৰ অকণমান দি তেতিয়ালৈ আহছোঁ মানহ নিনো গাখীৰাহ অকন ইয়াতে খোৱা। মই বনালো চাহ অকন খালো তাৰ পৰা গাখীৰ অকন বোলে দেহালৈ লৈ যাহ।
অ', সেইটো কি কৈ আম নাই এ। কালি গছৰ ওপৰতে নাই বাদুলীয়ে। আমবোৰ ইমান হেৰি কৰি পেলাই আছে, খাই খাই পেলাইছে। তাৰপা হে, হ'ল আকৌ। ত' কালি দুটামান লোৱাই পাৰিলে, পোৱা পিছত মই ঘৰলৈ লৈ আহিলো, মায়ে খুজিছিলে।
হুম।
আম দুটা মানে, পাণ দুখিলা মানে, তামোল কেইটা মানে। অ'।
অ' চাহ কেইটামান দি পঠিয়ালে আৰু তাৰপা বৰ্তাই হেৰি ভাজিলে, ভাজি পেলাই খন মোৰ মনন্দৰে সুধি আছিলে কিন্তু কেনেকে ভাজে, তাৰপা মই আকৌ বাকলি গুচাই গুচাই ভাজিবলৈ কলো, এতিয়া হে, বাহ বাকলিয়ে ছাকলিয়ে ভাজিলে গম নাপা পালো নহয়। তই ক'ত ফোন কৰিলে চব ফোন কৰিলে কৈ দিবি সুতা কেহিখনত বাকলি স তে তেনেকে ভাজিবলে, ভাজি খালে ভাল, বালি নালাগে।
তাকে মানে চাগে
হেই নাই খোৱা, কেইটামান হে কোনে খাইছে, না খোৱা কোনেও, মোক কেইটামান দিলে মই ভাজিলো আমাৰ ঘৰত খাৰি তহঁতৰ ঘৰ কোনে কৰিব সুবোৰ?
কেইলে কেইলে খাই বেমাৰ হ'ব লাগি সিনা খালে
সি বাদাম খায়।
অ
অ' দাদাম মানে অ' দাদাম সেইদিনাও আনিছিলে।
অ', অ'। উম।
আছিলে সোমাই পেলাই। পাহ কোনোনোবা এডখলা এজনে দিছিলে হেনো।
উম।
পাত
উম। মোক কেইটামান দিলা, বৰ্তা ভাজিলা, আৰু খাই আজৰি।
অ' নাই হেৰি এইটো কি বুলি কই উম, হেৰিহঁতক কৈছিলে যে
অ'।
কেচাকে খালে ছাগে।
কেঁচাকে খালে অঁ'। কেঁচাকে খাই আছিলে।
খাব নালাগিছিলে, ভাজি পেলাই খাব লাগিছিলে। উম। অ' সেইটোয়ে, কেচাকে খালে তেলেটিয়া বেছি হয় নে নহয়? উ, হেৰিকে খাব লাগিছিলে, ভাজি পেলাই তেনেকে। তেতিয়া একো নহয়, নহয়।
তেলেতীয়া বেছি হেৰি হয় আকৌ, সেইটোকাৰণে পেটটো চুমাৰ আপুনি চাবহোন বেমাৰ হৈ থাকিলে বা এনেকৈ লেট্ৰিন হৈ থাকিলে তেনেক হেৰি খাব নালাগে, বাদাম খাব নালাগে। বাদামটো তেতিয়া যে।
তেলেতীয়া উম, খালে দিগদাৰ হয়। আমাৰ এতিয়া বৰ্তা ভাজি পেলালে আৰু গোটেইকেইটাক খাই আজৰি, লগতে বহি। উ
অ'।
আগতে পানী খাইছো নাই। পানী সৰকে খাব লাগিব আকৌ।
খাইছে, খাইছে।
ইমান নেমুকেইটা দিছিলোঁ নহয় চৰপত বনাই দিলেনে?
এ, নহয় নেমু অক এদুখোৰ-এদুখোৰকেহে কাটি দিয়ে আছোঁ। এটা আছিলে আজিৰ পা তাত দিছোঁ আকৌ এ ডাঠ হ'লে কবাৰ পৰা আনিব লাগিবি।
অহ।
তেনেকেহে দি আছো খাবলৈ এচিড এচিডকে।
অহ। নহয় কালি গৰমত চৰবত বন দিয়া হ'লে ভাল হ'ল হেঁতেন অকণমান।
নিদিলো কালিৰ পৰা হে বতাহ গেছেই হৈ থাকিলে। কালিৰ দিনটো খোৱা তাতে কি হ'ল।